অ' কি খবৰ?
অ' ভাল ভাল তোমাৰ।
মোৰো ভালে দিয়া আৰু আজি কি কৰিলা তুমি দেওবাৰ। বুলিলে,
এ আছো আৰু অলপ ৰেষ্ট লয়ে আছো বাৰু দিনতটো এনেই আছিলো।
অ' এনে আছে জ নেকি?
কি কৰিবা কোৱাচোন কেনেকে মন কৰিলা।
এ নাই আৰু আমনি লাগিছিলে বুলি ফোন কৰিলো তোমাক।
ঠিকেই - ঠিকেই।
মই আজি দিনলৈ পাৰ্কত গৈছিলো আজি মই গধূলি পাৰ্কত গৈছিলো। লগৰ এজনীৰ লগত।
আহ আহ ভাল ভাল ভাল ভালেই কৰিলা।
অ' তুমি গৈছানে নে সেই নতুন পাৰ্ক ত মে এতিয়া নতুনতো নহয় আৰু হল আৰু কেইমাহান মাহ তই পাৰ্কৰ নামটো। পাহৰিলো কিন্তু সি আছে নহয়। টা বহুত দীঘল কে আছে ন পাৰ্কতটো বহুত দীঘলকে ব্ৰহ্মপুত্ৰ,
অ' ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ কথা কৈছা তুমি।
নহয় - নহয় ৰিভাৰ ফ্ৰণ্টৰ কথা কোৱা নাই আৰু এটা আছে যে। বহুত দীঘলকে এইফালে এইটো কিবা বেলি ভিউ ফালে আছে নহয়। গম পালা কোনটো কৈছো মান নামটো মই পাহৰিলো।
নামটো তোমাৰ।
বাদ দিয়া নামটো বাদ দিয়া তুমি গম পাইছা ন মই কোনটো কৈছো।
কোনটো মানে তোমাৰ বেলি ভিউ পইণ্ন্টৰ কথা ক'লা নে কোনটো ক'লা তুমি হেৰে।
বেলেলি
নহ নহয় অ তুমি যোনটো ক'লা সেইটো তোমাৰ ৰিভাৰ ফ্ৰন্ট বুলিয়ে কয়
সেইটোৰ অ' সেইটোৰ নামেই হয় নেকি?
অ' অ' সেইটোৱে হয়।
আহ মানে আম তো গম পোৱা নাছিলো।
অ' ফুৰিও আহ। আৰু নামটোও না নাজানা সটোতো শুন বৰ যন কথা হৈ গ'ল।
অ' মোৰ এনেককাে মনতে নাথাকে নামবোৰ ম মানুহৰ নামো পাহৰি যাওঁ।
তেনেকে হলে কেনেকুৱা হব।
যদি মই সদায় লগ নাপাওঁ আৰু মোৰ কামৰ কামৰ নহয় বুলি সেনেকা নহয় আৰু মানে যদি মানে বেছি হেৰি নহয় সদায় লগ পোৱা নহয় তেতিয়া মোৰ মনতে নাথাকে,
হ তুমি তেনেহলে মোকে পাহৰি যোৱা চাগে।
নাই দোই তোমাক নাপাওঁ। তুমিতো লগৰ ন মানে লগৰ, যোনে নহয় সিহঁতক পাহৰি যাওঁ মই চেৰাবোৰো পাহৰি যাওঁ কেতিাবা মোক সেই কিিননে অ' তুমি - তুমি কোন বুলি এনেকে সোধে মোক অ, পাছ মই আৰু এনেকা মোক হেৰি কৰিব। লাগ আৰু মোক নাটক দিব লাগে আৰু মই চ অ' চিনাকি বুলি কিনে নাটক দি কিনে মই আৰু এনেকাই সুধো আৰু। কোন বুলি কিনে তাৰ পিছত কেতিয়াবা? চিনি নাপালো এনেকে কথা পাতি কিনে আহি যাও আৰু পাছত ভাবি থাকো কোন নাছিলে বুলি কে কোন আছিলে বুলি কি বেয়াও লাগে বাৰু কেতিয়াবা কিয় মোৰ মনত নাথাকে মানুহ বিলাকক কিন্তু আৰু কি কৰিম।
হয় দিয়া আৰু কেত কেতিয়াবা-কেতিয়াবা হয় যায় বাকী পাৰ্কত গৈ কেনেকুৱা লাগিলে?
উম, ধুনীয়া আছিলে পাৰ্কটো লাইফ ৰো বহুত ধুনীয়া আৰু তাত হে এক্সাৰচাইজ কৰিব কাৰণে হেৰিবোৰো আছে মোৰ মতে ৰাতিপুৱা-ৰাতিপুৱা তাত যায় নেকি মানুহ বিলাকে এক্সাৰচাইজ অ, আজিকালি নতুন নিয়ম ওলাইছে নহয় গুৱাহাটী এই ৰাতিপুৱা পাৰ্ক বোৰ খোলা থবলে কিবা ছটাৰ পৰা ৰাতিপুৱা ছ নটাৰ পৰা দচটালৈকে ফ্ৰী আছে। মই আজি-আজি মই নিউজত চাইছিলো মানে - মানে। পৰ্টেল এটাত পঢ়িছিলো আৰু নিউজ পৰ্টেলত অ, নতুনকে মানে নিয়ম বনাইছে মানে অ এ মানুহবোৰক আৰু সেই অ, তুমিও গৈছা ৰাতিপুৱা?
উম তাকে গৈছিলোঁ মই উম মৰ্ণিং ৱাক কৰিবলৈ গৈছিলোঁ মোৰ লগৰ লগত। তোমাৰ একেবাৰে মৰ্ণিং ৱাক কৰি-কৰি যায়ে পালোঁ আৰু তাৰ লৈকে তাৰপিছত ভাবিলোঁ সোমাই দিওঁ এবাৰ।
কোনটো পাৰ্কলৈ গৈছিলা?
এইটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টটোতে তুমি যোনটোত গ'লা
অ' তাতে অ' তাত খোজ কাঢ়িবলৈ ভালে বহুত দীঘল ন'
উম তাতে মৰ্ণিংৱাক কৰিবই যায় মানুহবোৰ মৰ্ণিঙত। তোমাৰ আৰু তুমিতো এটা কথা জানাই চাগে
কি?
তাতে মৰ্ণিংৱাক কৰিবলৈ ফ্ৰী দিয়ে নহয়।
অ'।
সেইখিনি টাইম তুমি যোনখিনি টাইম কলা সেইখিনি সেইখিনি টাইম ফ্ৰীয়ে থাকে, তাৰে টিকেট কাটিবলৈ নালাগে।
অ' ভালেই হৈছে ন'। এইটো কি কয় হেৰি চৰকাৰে কিবা মানুহবিলাকৰ উৎসাহ দিবৰ কাৰণে এনেকে কৰিছে অকমান ফ্ৰী মানে হেৰি-হেৰিবোৰ কি কয় স্বাস্থ্যটো ঠিক কৰিবৰ কাৰণে, আজিকালি ইয়াত মানে ইমান হেৰি নাই ন' চিটিটোত ইমান এক্সাৰচাইজ কৰা নহয় সেইটো সেই কাৰণে উৎসাহ দিবৰ কাৰণে এনেকা কৰিছে, ভালে কৰিছে দিয়া।
ভালে কৰিছে আৰু ৰিভাৰ ফ্ৰন্টটো ধুনীয়াও আছে দিয়া, বহুত লাম্বাকে বনালে বৰ ধুনীয়াকে বনালে।
উম ভালে কৰিছে আৰু তাৰ পিছত মই পৰ্টেলত চাইছোঁ এতিয়া কি কয় হেৰি দহ বছৰৰ তলৰ ল'ৰা-ছোৱালী খিনি সৰু ল'ৰা-ছোৱালী খিনি আৰু এইটো কি কয় ষাঠি বছৰৰ ওপৰ খিনিক ফ্ৰী কৰি দিব বুলি কিনে।
অ',
মানে দিনতো আৰু তেতিয়া তাহতক পইচা টিকেট কৰি
উ ভালে কৰিছে এইখিনিতো।
উম মই দামবোৰ চাই আছিলো টিকেটৰ কোনটো পাৰ্কত কিমান বুলি কিনে চবতে মানে ঠিকেই আছে কিন্তু এইটো আৰু এটা আছে নহয় ব্ৰহ্মপুত্ৰ হেৰিটেজ যত ষ্টাৰ বক্স আছে তাত জানা কিমান - তাত জানা কিমান? তাত- তাত এশ পঞ্চাশ টকা। ইমান অ' আৰু বাকীবোৰত বিশ টকা ত্ৰিশ টকা এনেকাই আছে। তাত এশ পঞ্চাশ টকা ম ইমান।
বেছি কৰিৈছিলিলান
উম মোৰ মতে তাত ষ্টাৰ বক্স আছে বুলি কিনে বেছি কৰিছে নেকি। উম, কিন্তু গধূলি গৈ কি উম, কোৱা কোৱা কি মই কৈ আছিলো গধূলি কিন্তু মোক পাৰ্কত যাবলৈ বেয়াহে লাগে মানে যাব মন যায়। কিন্তু বহুত মহ।
অ',
অ' বহুত ম এবাৰ মই মই এবাৰ মই অদমচ লৈ কিনে গৈছিলো মোৰ মানে হেৰি মানে। ফ্ৰেছ খিৰ লগত গৈছিলো আৰু লগৰ কেইজনীৰ লগত গৈছিলো কি কয় অদমছ লৈ কিনে গৈছিলো মই তাৰপিছত তাত কিবা এ তাত সেই ত' এই হেৰিটেজতে গৈছিলো। ইমান মহ ইমান মহ ম আমি অলমচ লগাইছিলো যেতিয়া মানে ওচৰত। মানুহ আহ এটা মানুহ আছিলে সিও বিচাৰিছে আমাক অদুমছ দিয়াচোন অসমমান ভণ্টি বুলি কি যে তাকো অদমছ দৰকাৰ হৈছে ন ইমানেই অ' মই পৰা হেৰি হৈ কি
এটা জাগাত টুকি থাকিলে মহবোৰ আগুৱৰি ধৰে।
অ' সেইটোৱে। ইমান মই অশান্তি ফটো তুলিবই মন নাযায় মোক।
হ হ
আৰু তুমি ক'ত ক'ত গৈছা গুৱাহাটীত?
গুৱাহাটীততো মই মই গোটেই পাৰ্ক গলো তোমাৰ নহৰু পাৰ্ক খনো তোমাৰ নতুনকে বনাইছে তুমি গম পোৱা?
কোনটো কোনটো?
পাৰ
নেহেৰু পাৰ্ক খেইটো নতুন নেকি?
নতুনকে বনাইছে আৰু এইবাৰ, মানে ভিতৰৰটোৱে।
অ কেনেকা আছে য ধুনীয়া আছে?
তে তুমি যোৱা নাই ন?
অ, মই যোৱা নাই মই বেছি
যাবাচোন বহুত ধুনীয়াকে বনাইছে।
অহ ',
আৰু তোমাৰ আৰু বহুতকেইটা পাৰ্ক খুলিলে, তুমি গম পোৱা নে? বহুতকেইটা পাৰ্ক খুলিছে গুৱাহাটীত বেলেগ বেলেগ।
চব দেওবাৰ এবাৰ এবাৰকে যাব লাগিব চাগে এটা এটা দেওবাৰে যোৱাটো কিন্তু কিন্তু মোক দেওবাৰে যোৱাটো মোক ইমান ভালো লগা নাই পিছে কেনেক কি মানে বহুত মানুহ দেওবাৰৰ দিনাখন চবে যাই নিচিনা লাগে। ম লাগে সপ্তাহৰ মাজত কেইদমান দিন যাব লাগে নিচিনা লাগে কিন্তু সপ্তাহৰ মাজত সময় নাই।
থিকে ইমান বিজি আৰু
অ
কিমান জববোৰ সময় ক'ত পাওঁ আমি ন
সেইটোৱে অ তুমি কলাক্ষেত্ৰ গৈছা
অ গ'লো গৈছো মই বহুত বাৰ গ'লো আগতে
অ মই এবাৰেই গৈছিলো কিন্তু মোক উম
এতিয়া গৈ গৈ আমনি লাগি যায় ন আৰু যাবলৈ ইচ্ছা।
অ মই এবাৰে গৈছিলো উম ধুনীয়া আছে সেইটো তাত বহুত মানে অকমান কিবা গছ গছনি ধুনীয়াক
বৰ মই ধুনীয়া আছে
তাত এটা মিউজিয়ামো আছে ন মিউজিয়াম মানে আৰু হেৰি অ তাতো গৈছিলো মই। ধুনীয়া আছে মানে পুৰণা ইতিহাস খিনিৰ বি থয় আছে আৰু।
তোমাৰ মূৰ্তি চূ্তিবোৰ আছে বনোৱা
অহ তত ভাল লাগিলে আৰু আৰু কি আছিলে ন আৰু কি আৰু কি পাৰ্ক আছে
আৰু তোমাৰ বেলেগত মই গৈছো। তোমাৰ সেয়াত বহুত কেইটা হেৰিটেজ আছে যেনেকুৱা তোমাৰ হেঙেৰাবাৰীত
অ হেঙেৰাবাৰীতো আছে নিকি মই গমেই নাপাওঁ বেছি বছৰ হোৱা নাই ন মোৰ ইয়াত আহি
যাবা বাৰু শেঙেৰাবাৰী পাৰ্কত ধুনীয়াই আছে চিম্পল আছে বস্তুতটো কিন্তু ধুনীয়া এনে এনেই মানে টাইম পাছ কৰিবলে ভাল বেয়া নহয়
উম উম হ'ব আৰু যাম আৰু কোনোবা দিনা আৰু ঠিকেই আৰু ন
অ ঠিকে আছে পিছে ভাত চাত খালা নে
এতিয়া মই ভাত খাবলেহে যাম মোক মানে ভোকে লাগিছে মই এতিয়া খাবলে যাওঁ অ ঠিক আছে অ তুমি হ'ব ঠিক আছে
ঠিক আছে লগ পাম
অ অ হ'ব বাই বাই